অ' খুনি পাইছে নে? অ' ক'ত আছে?
এই স্কুলত আছোঁ এতিয়া।
অ', অ' ক্লাস কৰা নাই?
ক্লাস আজি কৰা নাই আজি বন্ধ দিবতো সেইটো কাৰনে মই পেপাৰ বোৰ চেক কৰি আছোঁ।
অ'।
পেপাৰ চেক কৰিছে, ল'ৰা বোৰ এইপিনে লিখিবই নোৱাৰিলে চোন ইংলিছত।
অ'।
মানে সময় নাপালে নেকি সিহঁতে সময়টো নাপালে আৰু পেপাৰবোৰ কি হ'ল সৰু-সৰু হ'ল, আখৰবোৰ একদম সৰু হ'ল।
অ'।
বহুত সৰু হোৱাৰ কাৰণে মানে, বহুত নিচিনা হৈ গল সিহঁতে খেলি মেলি লাগিলে মানে কোনটো হয়, আগত কোনটো পাছত এইটো মানে লিখি সিহঁতে উল্টা-পুল্টা কৰিলে।
অ'।
ইংলিছটো মানে আধাও নিলিখিলেচোন সিহঁতে। জাস্ট এক নম্বৰ দুই নম্বৰ কুৱেশ্যন লিখিছিলে।
অ'।
কেলে ইমান লাগিলে জানো নেক্ট বাৰ আকৌ দিয়াব লাগিব, এইকেদিনে দিয়াব লাগিছিলে ।
তাকে।
দিয়াবগে লাগিব।
উম।
অ' কিবা খাই আহিছানে?
এই ৰুটি অলপ খালোঁ।
অ', অ' আজি ঘৰত যাবগে নকি?
উম, ঘৰত যাব লাগিব।
আপোনাৰ সেই অ' পানীৰ টেংকীত যে বনাইছিলে মাছ, ডাঙৰ হৈছেনে নাই?
এইদিনা খালোঁ নহয় কিবা এই কি শিঙি মাছটো শিঙি মাছ কিন্তু, বহুত বঢ়িয়া হয় দেই সৰু সুৰা ফাৰ্মিঙৰ কাৰণে আমি মানে ইয়াত, কিবা হ'লেও টাউনত গড় বনালেও কি কয়। টেংকী এটা বনাম মানে পিছপিনে দীঘলীয়াকে।
উমঁ।
টেংকী এটা ৰাখিম তাত মানে, নিজেই মাছ পুহিম মানে। এ পাৰে ধুনীয়াকে তেনেকে, মাছ তাছ পুৰা পাৰে জীয়াই ৰাখিবও পাৰি। মানে লোকেল মাছ আনি পেলাই তাত, জীয়াই ৰাখিবও পাৰি বা মে- শিঙি পাবোৰ মাগুৰ এইবিলাক চব। তাত পঢ়িব পাৰিম মানে।
অঁ।
ডাঙৰ হয় শিঙি মাছবোৰ একদম বাপৰি শিঙি মাছ যদি? দহ কেজিমান কিনি পেলাই যদি, টেংকীত লাহেকৈ ভৰাই দিব লাগে হৈ গ'ল। মানে এবছৰলৈকে খাই থাকিব পাৰি।
কেইবছৰ ল মানে কিমান মাহ লাগে?
এই বেছি নালাগে, এতিয়া মানে সৰু অলপ ডাঙৰ মূৰিয়াবোৰ কিনিব লাগে। মানে এক কেজিত এক কেজিত এশ দুশ উঠেতো সৰুবোৰ। এই তেনেকুৱা শিঙি মাছ ল'ব লাগে তাত মেলি দিব লাগে।
অঁ অঁ!
তাৰ পিছত সিহঁতে পতা পত ডাঙৰ হয় বহুত ডাঙৰ ডাঙৰ হৈ যায়।
অঁ অঁ!
এই পতাপত ডাঙৰ হয় মোৰ তাত একদম পটো দেখিছিলা চাগে তুমি।
অঁ দেখিছিলো বাৰু। কুচিয়াবোৰো বহুত ডাঙৰ হৈ গৈছে ন।
অঁ!
সৰু সৰু আছিল চাগে যেতিয়া ভৰাই ছিলা টেংকিত।
অঁ সৰু আছিলে।
কি খুৱাই আছে?
এইটো ধানা কেঁচু চেঁচু খুৱাব লাগে। কেঁচু তাৰপিছত দানাও পাই যায় বজাৰৰ পৰা পায়।
উমঁ!
এতিয়া টেংকী মই পুহিম মানে টেংকীত মই তেনেকেইটা পৰিকল্পনা কৰিছোঁ বাৰু। মাছৰ ইণ্টিগ্ৰেট পাৰ্মিং মানে মাছৰ টেংকি চাৰিটামান বনাম। চাৰিটা মান বনাই পেলাই- তাতে মানে টেংকীৰ ওপৰত ধুনীয়াকৈ গ্ৰীণনেট- লগাই পেলাই তলত মাছ ৰাখিব পাৰি ওপৰত আকৌ তেনেকে- চব্জি কিবা কিবি লগাব পাৰি মানে জিকা ভোল ভেন্দি বৌ জি- শিকা কৰিব পাৰি আৰু উমঁ মানে পাত চাত নপৰিবৰ কাৰণে নেট এটা নেট অলত ঢাকি ৰাখিব লাগে আৰ।
অঁ অঁ!
তাৰপিছত ওপৰত আকৌ এইটো। জিকা লগাই ল'ব পাৰি। কম মাটিতো মানে বহুত পাব পাৰি আৰু তেনেকুৱা।
ওউ
তেনেকুৱা ধৰণৰ ক মই- কেইদিন এই গাহৰি দুটামান ল'ব লাগিব যেন পাইছোঁ এতিয়া গাহৰি ফাৰ্মিঙৰ কাৰণে- কি এতিয়া- বন্ধ হৈ আছে, কিন্তু পোৱালি এতিয়া মানে বহুত সস্তাত পাই আছোতো, পঁচিছশ টকাত অ', পাঁচ হেজাৰ টকাত দুটা পাম নহ, দুটা পাই যাম, তাৰ পৰাও দুটা আনি লওঁ নেকি নহ'লে মই।
অ', আমাৰ ঘৰৰ পৰা আমি দে, যদি আনিম বুলি ভাব।
অ', তিনিটামান আনি লওঁ, আমাৰ তাত ধুনীয়া হ'ব। মানে জেগাও আছেতো মোৰ এতিয়া, মিল-চিল আছে।
অ', মিল-চিল আছে, সেইটো হয়, কিন্তু মানে গাহৰিতটো থাকিবলে ভালকে তলৰতটো পকা কে বনাই ল'ব লাগে।
উম, তেতিয়া বেমাৰ-চেমাৰ নহয় ন'?
অ', নহ'লে এনেকে যদি এৰি বোকাত তে বান্ধি যদি পুহি, তেতিয়া মানে কিবা হয়। তেতিয়া ভাল নহয়, মৰি যায়, আৰু মানে আমি যে যোনবোৰ খানা খাওঁ, সেই তাৰ বাচনি সেই খানা বোৰ দিব নালাগে।
এই আমাৰ পিছপিনে যে অলপ বাৰী এটা আছে, বাৰীতে কৰিছোঁ নহয় মই, তাতে চাইডত অলপ বনাই লওঁ নেকি। বেছি খৰছা নহয়তো, তাত মোৰ শিল বালি গোটেই আনি থোৱা আছে, শিল, বালি এতিয়া চিমেণ্ট দুই বেগ কিনিলেই হৈ যাব মানে, তলৰ ফ্ল'ৰ কৰি পেলাই
অ'।
এনেকেই কৰি ল'ব লাগিব, পাঁচটা তিনিটা, এতিয়া মানে কিন্তু কি হয় জানানাই এতিয়া ফিফটি পাৰ্চন্ত কমত পাইছে নহয়।
অ', সেইটো হয় বাৰু, এনেও গাহৰি মানে কেইমাহ মান পাছত খুলিবগে।
খুলিবগেই, এনেই ইমান কিবা নহয়তো এইটো ভাল কেতিয়া। কৰি পেলাই, কৰি চাই লওঁ নেকি।
চাৰি পৰিশ্ৰমক।
এই, মানে এই পইচা-পাতি পোৱা যায়, এইবিলাকত মানে গৰু, ছাগলী পুহি বা গাহৰি ইয়ে্লি মানে, ইয়েৰ্লি নহয় ছমাহ, সাতমাহ বা গৰু-চৰু পুহিলে মই চাৰিটা যদি পুহিব পাৰে নহয়, আৰামত দুইলাখ টকা ইনকাম হৈ যায়।
হৈ যায় বাৰু গৰুৰ দাম বহুত, উম।
বহুত। মানে পইচা অলপ ইনভেষ্ট কৰিবলৈ হ'লেই হ'ল, এতিয়া আমাৰ তাত এনেকুৱা হয়। গৰু তিনিটা কিনিব লাগে, এহাল গৰু নিজৰ কাৰণে, তাৰপিছত চিঞৰি বা কিবা তেনেকে গৰু এটা সৰু এটা কিনি দিব লাগে, লোকক। তাত, তহঁতি চিঞৰিটো পুহিবলে লবি। তাৰপিছত আমাক এইটো পুহি দিবলে কব, ক'ব লাগে, তেতিয়া হৈ যায়, তেনেকেও। মানে এইটো কৰিব লাগে। বা এইটো চেঙৰি, গৰু, সিহঁতক দিয়াটো, সমান ভাগ কৰি ক'লেও হৈ যায়।
অ', আছোঁ ঘৰতে, উম। গাহৰি গ এই মাইকী গাহৰি পোহিব নে, এই দমৰা?
মাইকী পুহিব লাগিব।
অ'। পাৰি।
দে। পাৰি নহয় ন'?
পাৰি-পাৰি।
এইটো ভাল মানে বস্তুটো। মানে এইবোৰ বস্তু যদি এবাৰ লাগি গ'লে লাগি যায় আৰু, যদি নাপায় যে, নাপায়গে আও তেনেকুৱা হয়, লাগিলে কিন্তু বহুত বঢ়িয়াকে লাগে।
তাকে।
ভাল পল দিয়া। পাব পাৰে নহয়, সেইটো কাৰণে মই চিন্তা নকৰো ইমান দেই, যে মই লোন যোন থাকিলেও কিবা মাৰিব পাৰিম নে নোৱাৰে, এইবোৰ নাই মোৰ মানে এই দুই তিনি বছৰত যদি অলপ টাইম পাওঁ নহয়, এইবিলাকত পৰা বহুত পইচা পাব পাৰি, মানে গোটাব পাৰি।
পাৰি পাৰি।
কিন্তু কাম কৰিব লাগিব মানে তোৰ।
কাম নকৰাকে ক'ত পাব, কামটো কৰিববই লাগিব।
হম'। কাম কৰি মানে ধুনীয়াকে, অলপ কষ্ট কৰিব লাগে।
উম।
নেকি।
তাকে।
তাৰপিছত কিবা কৰিছা নেকি?
এই চবজি বনাবলে লৈ আছোঁ।
কি চবজি?
ঢেঁকীয়া আৰু সৰু আলু ভাজি বনাম, আৰু এই কিবা বনাম দালি আৰু কচু। জোল কে বনাম।
জালি কচু।
উম।
অকলে নিকি?
অকলে নহয় ৰুমমেট আছে, ৰুমমেটৰ নাইট ডিউটি আছিল।
উম। উম। নাইন ডিউটি চলি আছে ন'?
উম।
তাৰপিছত।
তাৰপাছত।
তুমিওচোন লগাই দিব পাৰা এতিয়া, গাহৰি চাহৰি তাত দি দিব পাৰা। ফাৰ্মত দুটামান এই। এইটো ভাল দেই, তোৰ এনেকুৱা হয়, ছমাহৰ মূৰত। যদি এক্সট্ৰাকে দহ হেজাৰ, বিছ হেজাৰ হয়, ত্ৰিছ হেজাৰ ওলালে। বিন্দাজ হয় নহয়, এই বস্তুটো মানে আৰামত চলিব পাৰেগে মানে ভাল হয়।
অ' পাৰিব।
তেনেকে লগাই দে দুটামান।
তাকে ভাবিছো, কিন্তু মানুহ লাগিব নহয় ডেইলি থাকিবলে।
তাত তাই আছে নহয়, ইয়াত নহয় অ' ইয়াত নেকি? ইয়াতো আমি পাৰি এনেকে, মানুহ এজনক লগাই পেলাই তিনিটাই যদি। আমি ডাঙৰ দীঘলকে কিবা এটা বনাই পেলাই।
অ'।
দি গ'লে পাঁচটা পাঁচটা পঢ়িব পৰাকে।
অ'।
তাৰপিছত মানুহ এজনক ধুনীয়াকে ঘৰ-চৰ তাতে বনাই দিব লাগে। আমিও অহা যোৱাতেই ৰিজেক্ট কৰিব লাগে। ডেইলিতটো মই কৰিমেই। ডেইলি কৰিম মানে। এদিনো মিছ নহয় আৰু মোৰ। ৰাতিও কেতিয়াবা থাকি যাম। কেতিয়াবা মিছ হ'বও পাৰে, তেনেকুৱা মানে।
অঁ। থাকি যাব পৰাতে পানীৰ ব্যৱস্থাটো আগে কৰিব লাগি
এই পানীৰ ব্যৱস্থা সিমান কেলে চিন্তা কৰি আছে? মটৰ এটা ফিট কৰিলে হৈ গ'ল। মটৰ আছে এলৰেদি মোৰ।
উম।
খুব বেছি পাঁচ হাজাৰ টকা যাব তাত এই পুটোতে।
অ।
ইমান টান নহয় নহয়। জাষ্ট বাউণ্ডেৰী কিন্তু লাগিব। বাউণ্ডেৰী অলপ ওখ আৰু যদি জেওৰা বেটি পেলাই আমি যদি গ্ৰীণ নেট গ্ৰীণ নেটটো পাইতো। গ্ৰীণ নেট তাত কমেও দুখনমান হ'লে হ'ব। দুখনমানত বাইশ শ টকা মান পৰিব পঁচিশমান।
ঘেৰাই দিব লাগে, হৈ গ'ল। নিজে ধুনীয়াকে ভিতৰত যি কাম কৰিব মন যায় কৰি থাক।
জেওৰা লগাই দিলেই হ'ল।
সেইটোৱেই জেওৰা লগাই ওখকে মাৰি দিলে হ'ল জেওৰাটো।
উম।
তাৰপিছত যদি এ লোকে চালে কিবা কিবি এই বুলি কোৱাতকৈ গ্ৰীণ নেট চাৰিওফালে বানডিং কৰি দিবলে হৈ গ'ল।
উম।
এ মই-মই কৰিম বাৰু ধুনীয়াকে কৰাই দিম বাৰু।
উম।
দে।
অ।
ফাৰ্মিঙত ইণ্টৰেষ্ট আছোঁ মই। মানে মন যায় আৰু কৰিব পাৰোঁ মানে এইবিলাকত কাম দিব পাৰোঁ, টাইম দিব পাৰোঁ।
অ। টাইমতো আছে বাৰু বহুত।
বহুত টাইম আছে মোৰ। ইয়াৰ পৰা এটা-ডেৰটা বজাত গ'লোগে বাৰু মই। মই এনেকুৱাকৈও কৰিব পাৰোঁ। নিজৰে যদি থকা হ'লে! একবাৰ দিলোঁ ৰাতিপুৱা টাইমত। দি পেলাই আহিলি, স্কুল আহিলোঁ। তাৰপিছত গৈ আহি আকৌ দিলো। গম পাইছা নাই। আৰামত পাৰি। তেনেকুৱা বিজনেছ কিবা কিবি কৰিব লাগিব।
চব্জি কি চব্জি লগালেই হ'ল আৰু বাকীৰ
বাকী চব্জি তাতে থাকিব। এইবিলাককে দি আহিবও পাৰি। আৰু এতিয়া মানে গাঁও অঞ্চল নহয়তো, পতকে এই বেটেৰী ৰিক্সা এটা মাতি পেলাই পতকে ধানা চানাও লৈ যাব পাৰি।
তেনেকুৱা মানে। ভাল হ'ব জেগা। এই মাতি ল পালেই হ'ল আৰু দেই, মই কৰিব পাৰিম মানে।
অ।
হুম হুম হুম।
এইটো মানে এইটো কবি আৰু তুমিও ময়ো এই লগাইছোঁ এক কটাৰ কাৰণে পইচা দিছে সিও মানে
অ', হ'ব।
তেতিয়া ভাল আৰু কৰিবলে মই নহ'লে এনেই লোকৰ কামত কৰিবলৈ বেয়া লাগে।
কি আছে আৰু।
হ'লেও আৰু বেলেগক আৰু।
অ'। নাই নাভাবে, কোনো নাভাবে মই কৈছোয়ে সেইদিনাই।
কি বুলি, সিও লগাইছে বুলি?
অ', লগাইছে বুলিও কৈছো আৰু মানে এই থাকিব ভাড়া ৰুমত থাকাতকে তাত যদি ঘৰ এনেওতো ঘৰটো বনাবই লাগিব। তেতিয়া মানে থাকিব পাৰিব বুলি কৈছে।
তেনেকুৱা নহয় এতিয়া ঘৰৰ একজেক মানুহ মানে ইমান উপযোগী নহয় আমি থকাকে মানে।
অ'।
দেই।
এনেই খালী হৈ থকাতকে কৰিলে ভালেই।
অ', কৰিম মানে বস্তুবোৰ কৰি পেলাই তেনেক